শুনিছে অ, শুনিছো কি কৰিছা আছো মই ঘৰতে।
অ, মই ইয়াৰ বাহিৰত বহি আছো দিয়া।
ভাত পানী
ভাত পানী খালো, তুমি খালা?
খালো, খালো।
অ, এই হেডফোন লগাই আছে নেকি? হেডফোনদাল আতৰাই দিয়াচোন কিবা হৰহৰনি মাত ওলাই আছে।
অ মই আহ আৰু ৰবচোন?
অ
অ হেল্ল'?
অ, এতিয়া ভাল হৈছে দিয়া।
এতিয়া হৈছে ন।
অ, এনেই কিবা সহ হৰনি মাত এটা শুনি আছে। বৰ দিগদাৰ হয়।
অ এনেই ভাত হেৰি মাছেদি খালো।
অ, কি মাছ?
অহ এ ৰৌ কি ৰৌমাছ। আমা পু পু পু খুৰীৰে
অ, পুখুৰী নেকি?
হয়, হয় আজি মাৰিছিলো মানে আজি এ আজি এনেই বন্ধ বাত কতো নগলে আৰু উপায় বেলেগ কিনো কৰিম আজি তোমাৰ হেৰি কৰিলো অলপ গছ পুলি ৰুলো, আজি যিহেতো তোমাৰ হেৰি উম, বিশ্ব পৰিবেশ দিবস গছ পুলি ৰুই পেলাই আৰু দিনটো কৰিবলগীয়া একোৱে নাছিলে গতিকে নিজৰ ঘৰৰ পিছফালে থকা পুখুৰীটোতে নামিলো নামি মাছ কেইটামান ধৰিলো তাকে এতিয়া বনাই কৰি খাই খোৱা হৈ গৈছে তেওঁ
মাছ কিহে বনালে
মাছ তোমাৰ তেনেকে তোমাৰ সেয়া ঔটেঙা দি বনালে
অ এইটোতো বেছি ভাল বস্তু
উম গৰম যি গৰম পৰিছে আৰু সেইটো কাৰণে ঔ টেঙা দিয়ে বনাই দিলোঁ
অ এইকেইটা খাব লাগে এইবিলাকত।
উ ভাল লাগে গৰমত আচলতে টেঙাটো খাব লাগে।
অ টেঙা আমাৰ টেঙা খাই থাকো বাৰু আমি
টেঙা টো কত টেঙা খোৱা ন।
আহ টেঙা তৰকাৰি খোৱা যায় মায়ে বনাই তাত তাত ৰ'দটো কেনেকুৱাকে দিছে
ইয়াত তোমাৰ ৰ'দ শ্ব তোমাৰ পৰিছে বহুত আহ তোমাৰ তেকতেকিয়াকে আহিছে ৰদটো
আমাৰ অলপ বতাহো মাৰি আছে দেই মই বাহিৰত আহো
বতাহ মাৰি আছে নেকি?
অ বতাহো মাৰি মাৰিছে এতিয়া
আমাৰ ইয়াত নাই ইমান হেৰি নাই বতাহ চতাহ। অকমান কম গছ গছনি নাই যে
অ নাই
কাটি কুটি চব তহি লং কৰি দিয়ে।
তটো কি কবা
অ হয় হয় বাকী গৰম গৰ গৰম বন্ধ বুলি কতো নোযোৱা
গৰম বন্ধ মানে গৰম বন্ধত আমাৰ কিবা এটা এ মহাবিদ্যালয় পা কিবা এটা পাতিব
হয়।
অ সেইটোত মানে যাব লাগিব তাকে চাই লওঁ নহলে যাব লাগিব এবাৰ।
অ
হেল্ল'
অ শুনি আছো
অ বাৰ মাতটো নাইকিয়া হৈ গ'ল মাজতে।
আছোঁ আছোঁ হয়
উম।
সৰ্ব সাধাৰণ। ভাল আৰু
অ ভালে দিয়া খানা এটা খাম বুলি ভাবিছো তুমি খাবানে?
উম ইয়াত তে খাবানে নে বেলেগ ক'ৰবাত
নাই যা যাম অলপ ফুৰিব যাম।
অ হ'ব হ'ব বাৰু হ অলপ পা অলপ অলপ ভাল পৰিৱেশ পাহাৰ-চাহাৰ থাকা জেগাত।
অ সেনেকুৱা জেগাতে যাম বেছি বেছি বেছি মানু মানে মানুহ নলও।
হয় হয় হয় বেছি লব নালাগে হয় হয় বেছি লব নালাগে হয় হয় বেছি লব নালাগে কমাই ল'ব।
অ বাকী কিহে খাবা?
কিহে মানে এতিয়া আমি গোটেইখিনিয়ে আলোচনা কৰি লৈ তোমাৰ পইচাটো কিমান উঠে চাই লও। আলোচনা কৰি মাছে মাছ খাব পাৰো, নে মাংস খাব পাৰো তেনেকে হেল্ল'
দুইটা মেলা খাব পাৰি নেকি?
কিহত মিলে আমাৰ।
অ দুয়োটাই মিলা খাব পাৰা যায়, নহ'লে এটা এটাও পাৰা যায়। উম। বোলে হাঁহে খালো বা গাহৰিয়ে খালো।
হয় হয় নিশ্চয় হয়।
দালি হব ন এখন দালি এখন হব, চালাদ-তালাদ বা পাপ পৰ এখন হ'ব।
হয় হয়।
তাৰপিছত এনেকে নেমু-চেমু এনেকে থাকিব আৰু। এ মই ক'লোৱে দালি-চালি হব, চালাদ চালাদ চালাদ হব পাপ পৰ হ'ব চাটনি চাটনি এনেকে কিবা হ'ব আকৌ এতিয়া আমৰ বতৰ আম আম দিখোৱা মজাই বেলেগ।
আমৰ সণাৰো
অ আকৌ এনেকুৱা মানে ক'ৰবাত জুৰি টাইত য খাব মন আছে এইফালে আছে নহয় আমাৰ এইফ ওচৰা ওচৰিও পাহাৰত যে জুৰিত অ ফটোবলাক দেখি থাকো নহয় গা ধুই থকা সেনেকুৱা জেগাত কাষত খাব মন যায় মানে ভাল লাগে
হয় হয়
বনাই কৰি লৈ গা ধুই আকৌ খাই কৰি লয়
ভাল লাগে পৰিৱেশতো আমাৰ এতিয়া ইমান যি গৰম ইয়াত গছ গছৰি নাই তাত পাহাৰীয়া জেগাত গলে আৰু মানে বতাহ চতাহ অকণ মানে প্ৰাকৃতিক পৰিৱেশৰ মাজত থাকিব পৰা যায়
অ
অ
বাকী এ তাই শুই আছা তুমি
অ অ হয়
ক'তো নোযোৱা নেকি
নাই এতিয়া যোৱাটো ঠিক হোৱা নাই কতো
উম
হয়
এনেই টিউচন চিউশন নকোৱা নেকি তুমি টিউশচন
তেনেকে পঢ়োৱা চহোৱা এতিয়া বৰ্তমান নাই আগতে কৰিছিলো এতিয়া নাই ঘৰত আছো
মইো নাই কৰা বাৰু এতিয়াও
হয়
আগতে কৰিছিলো ময়ো
হয় হয় আগতে মানে কি কি কিমান কিমান শ্ৰেণীৰ ল'ৰা ছোৱালী পঢ়াইছিলা
মইনে
হয়
এনেকে পঢ়াইছিলো সৰু সৰু পৰা দ্বিতীয় তৃতীয় শ্ৰেণী সেনেকুৱা নিচিনা
দ্বিতীয়তিতিিয় ন
উম তুমি
মই তোমাৰ নাইন টেন
অ
নৱম দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী পঢ়াও মেথছ তোমাৰ গণিত আৰু তোমাৰ বিজ্ঞান বিষয়টো মই বেছিকে পঢ়া
উম
বুজিছা
উ শুনিছোন দিয়া হেৰি কি বুলি কয় এই ঠাণ্ডা দিনত যাবলৈ ভাল কিন্তু গৰম দিনত মানে এনেকে মহাবিদ্যালয়ৰ পৰা আহি তুমি টিউচন কৰিবলৈ গলে মানে বহুত এলাহ লাগেও
হয় গৰম দিনো এলাহ লাগে ঠাণ্ডা দিনো মানে মই কৰিছো ন আগতে মানে গম পাও এ চাইকেল বাইক চাইকো নাইে আমাৰ চাইকেল খন। লৈ পাই যোৱা যাই গৈ পাই তোমাৰ এই ঠাণ্ডা দিনত মানে কি হয় এ মহাবিদ্যালয়ৰ পৰা অহাৰ পিছত ভাত চাত পোৱা মানে আৰু দিনটো তাতে ছুটি হয় উ লগতে সন্ধিয়া হয় সন্ধিয়া প অহাৰ লগে-লগে তেতিয়া কুৱৰিত পৰি এ যায়। যাবলৈ বহুত ঠাণ্ডা লাগে, গাড়ী ৰাস্তাতেও যেতিয়া ঠাণ্ডা-ঠাণ্ডা চেচা বতাহ। তোমাৰ তেনে-তেনেকে মই এক বছৰ বহুত ক
উম সেইটো হয় বাৰু, কিন্তু এ ঠাণ্ডা দিনত তেওঁ অলপ কিবা এটা।
হয়, হয়, হয়। হয়।
কিন্তু গৰম দিনত বৰ অশান্তি লাগে। তুমি এডাল গৰমত আহিবা। আহি পেলাই ভাত-পানী খাই কৰি অকনমান সময় ৰোৱাৰ পিছতে আকৌ মানে দিনটো দীঘল হলেও কি হব? দিনটো দীঘল হোৱা কাৰণে মানে সোনকালে ৰ'দটো নাযায় ন?
উম।
হলে হেল্ল'
হয়, হয়, হয়।
অ', ৰ'দো নাযায় তুমি চাৰিটা বাজিল যোৱা ৰ'দডাল টেকটেককৈ ওলাই থাকিব।
হয়।
বৰ দিগদাৰ।
বহুত দিগদাৰ তাকেইেতো এতিয়া বহুত মানে ডাঙৰ চ চাত পৰি গৈছো, এতিয়া মানে টিউশ্যন নকৰিলেও নহয়। হয়। তেতিয়া তুমি নিজে চলিব কাৰণে তুমি তেনেকুৱা কা-কিবা এটাটো কৰিবই লাগিব। অ', হয়।
নিজে চলিব মানে কি? নিজৰ এতিয়া তোমাৰ ৰিচাৰ্জৰ পইচাটোত লাগে। মোবাইলৰ ৰিচাৰ্জটোকে সেইকেইটা এনেই খুজি থাকিব নোৱাৰি ন? তোমাৰ মোবাইলটো আছে। তেতিতে মাহঁতৰো ঘৰত এটাও মোবাইল এ নহয়। মাও আছে মোবাইল। আছে দে-দেতাও আছে। নাই গোটেই কেইটটা মোবাইল থাকিলে পইচাটো মানে আমাৰ বেছিকে লাগে দিয়া। আজিকালি ৰিচাৰ্জত দামো বঢ়াই দিছে। অ
হয়, হয় তাকে এতিয়া মানে মানে সেয়াই গৰম দিনত অলপ, তেওঁ গৰম দিন ঠাণ্ডা দিন মানে কি? এতিয়া মানে ওচৰত হলে ভাল টিউশ্যন কৰিব যাব ঘৰত যদি তোমাৰ যদি ছাত্ৰ-ছাত্ৰীসকল ঘৰত আহে পঢ়াবলৈ ভাল কিন্তু মানে তোমাৰ মোৰো পঢ়া থাকে তেনেকে আহি পেলাই মহাবিদ্যালয়ত বিদ্যালয় পা আহি পেলাই আকৌ তাত যোৱা আকৌ তা পৰা পোৱাহি ঘৰত নিজৰ খিনি পঢ়া মানে বহুত ক্ষতি হয় হয়
হে হয় টিউচন কৰি থাকিলে সময়তো গৈ থাকে ন তুমি
হয় হয়
বোলে এৰা এটাই ক্লাছৰ ললা চাৰি পাঁচটা তুমি ঘৰত আহিলে দেৰ ঘন্টা ক্লাছ দেৰ ঘণ্টাকে কৰালা তুমি গোটেই কেইজনে একে একেলগে কৰি দিলা যে সময়টো একে এই এ ডেৰ ঘন্টাতে হৈ গ'ল কিন্তু তুমি খিনিখিনিলে যোৱা তাত এঘন্টা কৰা ইখন এইটো ঘৰৰ মানুহলে যোৱা এঘন্টা কৰা দেৰি হৈ যায় ন তাত তেনেকুৱাকে
হয় নিশ্চয় হয় হয়
অ সেইমতেই আজিকালি আজিকালি কি চানে জানা তোমাৰ পইচাটো অকমান কমাই দিব কিন্তু সেই মানে অকনমান বেছি কিবা এটা নিচিনা ল'ৰা ছোৱালী হ'লে বেলেগকে বহুত দি দিব তোমাৰ পৰা লাগিলে বেলেগত দিব বেছি দামত তোমাক কমকৈ লৈ থাকিলে তোমাক বেছি বুলি ক'ব পইচা
হয় সেইটোৱে ন এ
কৰিছিলা
মই কৰিছিলোঁ তোমাৰ এ এজনক মই অকলে কৰিছিলোঁ
অ
আৰু গ্ৰুপ আছে মোৰ এ তেনেকুৱা মানে এ বহুত খিনি একেলগ হৈ পেলাই মই কৰো তোমাৰ আ মোটামুটি তুম আমাৰ উম বাৰ জন মান ছাত্ৰ ছাত্ৰী মোৰ ওচৰত কৰে
অ ভালে আছিল
অ এতিয়া বৰ্তমান মোক এখন